ও বন্ধু কত আছা?
এ তোমাৰ আছো কোৱা, ওলাই আহিছিলোঁ এপাক
অ', ময়ো সেয়া এপাক এনেই ওলাই আহিলো
বাকী, খালো খালো তুমি খালা?
মই, এয়া মাত্ৰ খাই পেলাই আহিছো এপাক ওলাই আছো গৰমত একদম অৱস্থা বেয়া হৈ গৈছে গৰমত উম, বৰ যিখন সময় দিয়ে একদম আৰু ক'বই নালাগে আৰু
বাকি তুমি কাম চাম গৈ আছা?
অ', এ আজি যোৱা নাই আজি মানে, বহুত গৰম দিছে যে, আৰু মোৰ গাটোও ভাল নহয় দাদাৰ লগতে বহি আছো আৰু
অ', অ', কিমান দিন মান, হ'ল তোমাৰ কামটো কৰি থকা
মোৰ হল দুইমাহ মান, হৈছে কৰি আছো বাৰু বৰ্তমান
মই একো কাম সময়ে নাই, ক্লাছটো কৰি আছিলো কম্পিউটাৰ
আহ, কত কৰি আছা তুমি কম্পিউটাৰ ক্লাছ?
মই তোমাৰ এই, চি- আই -টি- চি বুলি কয় উম, এই তোমাৰ দৰং কলেজৰ চাইডৰ ৰাস্তাটোত
অ', অ', অ', আৰু হেৰি এইটো তোমাৰ তাতে কেনেকুৱা মানে বিভাগবোৰ কি কি আছা, আৰু তুমি কি বিভাগৰ অধ্যয়ন কৰি আছা?
ও, দিসিএ মোৰ কৰচটো নাম তাত তোমাৰ ওৱান ইয়াৰো আছে তাৰপিছত অকল ওৱান মান্থৰ তেলিও কৰিব পাৰি
অ',
সেনেকে চব আছে আৰু এতিয়া তাত ইণ্টাৰণশ্বিপো হৈ আছে
হয়, নেকি। অ, অ, অ, ঠিকেই আছে মই এতিয়া ইন্টাৰ্নশ্বিপ কৰি আছো মই বাৰু বেলেগত কৰিছো নাই, বাৰু।
উম, তুমিও মাজতে যে শিকি আছিলা বিনটছত।
অ, অ, নাই মই শিকি আছিলো মানে এয়া কামটো সোমাব লগীয়া হ'ল যে। সেইকাৰণে মানে বহুত দিন যোৱা হোৱা নাই এই সটো মিলাবই পৰা নাই সেইটো কাৰণে মানে এতিয়া কমপ্লিট কৰিবই পৰা নাই। কামটোতো সোমাই আছ, এ বিপদে হৈ গৈছে আৰু।
কামটো এই মানে কামটো খতম কৰিলে কৰি ল'বা কমপ্লিট
অ, মই মই এপ্লিকেশ্যন দিব লাগে মোৰ কাম এটাৰ কাৰণে সেইকাৰণে মানে। তালৈ যোৱাও নাই সময়ো মিলাব পৰা নাই এতিয়া কামটোত দিনত এতিয়া ধৰা। আঠ ঘণ্টা ন ঘণ্টা তাতেই থকা হয়। সন্ধিয়াৰ পৰত আহি পেলাই যাব মনেই নাযায়।
তাকে আৰু তোমাৰ মানে এতিয়া আজিকালি চাৰ্টিফিকেট খন চবতে বিচাৰে কম্পিউটাৰক।
অ,
কাৰণে সেইখন উলিয়াই থলে ভাল আৰু কলেজৰ চাৰ্টিফিকেটৰ লগতো।
চাৰ্টিফিকট আজিকালি বাৰ চবতে লাগে সেইটো গম পাইছো, কিন্তু এতিয়া কি কৰিবা কোৱাচোন। সময় এতিয়া মিলাবই পৰা নাই নহয়।
সেইটো, সেইটো মানেই চাও ডকা ফু থাকে নো ঘূৰি থৈ।
সেইটোৱে সেইতো এতিয়া ঘৰত। ধৰা এনেকে চাকৰি নাই নক আৰু তেনেকাত মানে অকমান দিগদাৰ হয় মই এতিয়া কিবা এটা কৰি আছো।
উম, তুমি মিটাৰহে লগ ন স্মাৰ্ট মিটাৰত কৰি আছিলা। উম, উম, ঠিকে আছে। কি এমাহমান হ'লতটো।
নাই, নাই এক মানে ধৰা তোমাৰ দুইমাহে হ'ব আৰু মোৰ এতিয়া এইটো দুইমাহ মানে ধৰা তোমাৰ এইটো মাহৰ সোমাল ন এতিয়া তিনি নম্বৰ মাহ ৰানিং চলিব আৰু।
অ, অ,
গৰমতে এতিয়া ধৰা ইণ্টাৰ্ণশ্বিপতটো বহুত বেয়া সময়ত দি দিছে ইমান। গৰমত যাবও মন নাযায় এইবিলাক মানে কি যে হ'ব।
ইণ্টাৰণশ্বিপ তোমাৰ জুলাই মাহত হয় জুলাইতে গৰমটো পৰে।
সেইটোৱেয়তো এয়া একদম। দিগদাৰ হৈছে, গৰমৰ বন্ধ দিছে হয় আকৌ ইণ্টাৰ্ণশ্বিপৰ কাৰণে এতিয়া এই গৰমত দৌৰা কৰা কৰি। একদম মানে কি যে হ'ব। থাকিবই নোৱাৰা হৈছো সেইটোৱেটো নহ'লে আকৌ এতিয়া তোমাৰ ফিফ চেমৰ। ৰিজাল্ট এ নলাব।
উম, লাগিবই কৰিবলৈ সেইটো।
উম, সেইয়াইতো সেইটো কাৰণে এতিয়া মানে উপায় নাই আৰু তোমাৰ ধৰা। কৰাটোতো কৰিবই লাগিব ন এতিয়া ইণ্টাৰ্ণশ্বিপো কৰিব লাগিব তাৰোপৰি। এতিয়া ধৰা এইবিলাক যিবিলাক ধৰা চলি আছে, এতিয়া কামো কৰিব লাগিব সেইটো কাৰণে মানে মই গোটেইখিনি ভাবি আছো একেলগে। মানে কৰি আছো।
অ, কৰিবো টো লাগে ময়ো এতিয়া বিশ তোমাৰ ন এখন চাৰ মইই টিই উলিয়ালো। সেইখনত ইমান এটা লাভ নহ'ল মোৰ তেলিটো তাত নাছিলে মানে।
অ, অ, হয় নেকি।
তাৰপিছত তোমাৰ এতিয়া সেইকৰণে চলাব আকৌ ছিক্স মান্থ ৰ।
অ, অ, তেতিয়াটো ইটো বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে। ন, সেইটো নহ'লেতো এয়া তোমাৰ কামটো নহ'বই বেলেগ কো কাৰণ এটা হিচাপ হিচাপ কৰোতে তোমাৰ এইবিলাক। সব, লাগেই
তেলি থাকিলে আৰু ভাল জব বিলাকো ভাল পায়।
অ' সেয়াই, সেইটোতো হয় বাৰু।
নৰ্মেলটো থাকিলে ইমান এটা গুৰুত্ব নিদিয়া মানুহে।
উম, সেইটো দিয়া গ'ম পাইছোঁ ময়ো।
উম, বা, এতিয়া ক'তো যোৱা নাই তুমি?
নাই নাই এতিয়া এনেই ওলাইহে আহিছোঁ, যাম নেকি এতি টাউনৰফালে এপাক ওলাই যাম বুলি ভাবিছোঁ বাৰু। খাই কিন্তু এই গৰমত মানে আকৌ ভাবোঁ কিন্তু এই গৰমত যিটো গৰম পৰিছে হাকে গা চাহ পুৰি যোৱা নিচিনা লাগে মানে এতিয়া ওলাই গ'লেও।
সেইটোয়তো। এই তোমাৰ যে গাড়ীখন আছিলে কি বেয়া হৈ আছে নেকি?
নাই নাই গাড়ীখন বেয়া হোৱা নাই, ঠিকে আছে মানে এইখন মই চলাবলৈ সময় নোপোৱা হ'লো, এতিয়া ধৰা তোমাৰ মই এ, মোৰ ফাৰ্মৰ কামতে লাগি আছোঁ যে।
অ' এদিন তেতিয়াহ'লে তুমি ফ্ৰীথাকিলে ওলাবাচোন দেওবাৰ তাত মা হেলৈ যাম। মেঘালয় টাউন চাইডে যাম দিয়া।
হয় নেকি? ওলাবা তেনে, হয় হয় সেইটো হয় বাৰু। গৰমতে এতিয়া আমি এফালে ওলাবও লাগিছিলে বাৰু এই গৰমত। কিন্তু এতিয়া মানে মোৰ ফাৰ্ম খনতে মিলাব দিগদাৰ হৈ যায়, মানুহ নাই যে এতিয়া ঘৰৰ দেউতাই এতিয়া ঘ লাগি থাকে, ফামখন চোৱা মানুহ নাই। মই এতিয়া কাম কৰা ল'ৰা এটা বিচাৰি ফুৰিছোঁ, এতিয়া সেইটো পালেহে এতিয়া কি হ'ব তাক মানে মানে মৰাণ যদি যাওঁ
দুদিমান উম, দু দিমান তাৰ লগত লাগি দেখাই দিবা, আকৌ নহ'লে খেলি মেলি কৰিব।
সেইটোৱেটো, সেইটোৱেটো বিশটকাতকৈ এতিয়া মোৰ এটা
বা উঠি কৰি ধৰা তোমাৰ এতিয়া এ, কি কয় আহি পেলাই যে তোমাৰ ফেন চেন দিয়া এইবিলাক দিয়া সেইবিলাক থাকে ন' ব্ৰইলাৰ জানাই কিমান গৰম আৰু এইটো গৰমত মানে অৱস্থা বেয়া হৈ যাব।
সেইটো হয় বাৰু, তোমাৰ চবৰে অশান্তি এতিয়া তোমাৰ। মানুহতো মানুহে জীৱ জন্তু বিলাকও অশান্তি।
উম, হয় বাৰু সেইটো কথা। মই সেইকাৰণে ভাবি আছোঁ এতিয়া কি কৰো এতিয়া গৰমত মানে ঘৰত এতিয়া এ চি লগাম বুলি ভাবি আছিলোঁ কিন্তু এতিয়া সেইটো কাৰণেও বহুত মানে ধৰা তোমাৰ টকা লা সেইকাৰণেও এতিয়া সেইটো কাৰণেও এতিয়া ভাবি আছোঁ কি কৰো। চ'লাৰ এখনো লগাম লগাম ভাবি আছোঁ। লগালা নেকি?
লগালোঁ। উম, এ চিটো লোৱাৰ এ চিটো তোমাৰ হেৰি মান পৰিলে টোটেল ছিক্সটি মান চুইছে।
অ' ষাঠি হাজাৰ মান আহিছে ন'? চ'লাৰখনো আকৌ তোমালোকৰ কিমান মান দি লগাইছে এনেই?
চ'লাৰখন তোমাৰ এক লাখ আশী মান পৰিছে।
হয় নেকি? অ' বাকী তোমালোকেতো চাবচিডিও পাইছা।
পাইছোঁ, পাইছোঁ চৰকাৰৰ এইখন চৰকাৰৰ হেৰিতে লগাইছোঁ আমি। এনে নৰ্মেল নৰ্মেলকে লগোৱা নাই এনেকে নিজে পইচা খৰচ কৰি?
অ' ভালেই কৈছা দিয়া, যদি চৰকাৰীৰ ফালৰপৰা পায়ে আছা। কৌ নিজে পইচা খৰচ কৰি লগাব কেনেদৰে কেলেনো লাগে ন'।
আৰু এচিটো মানে নন ষ্টপ চলি থকা হ'ল তোমাৰ লাইট টো বিল বহুত অহা হ'ল, সেইকাৰণে চাবচিডিটো আছে দেখিয়েচ চোলা খন লগাই দিলো
ভালেই কৰিলা ভালেই কৰিলা দিয়া লাগেও এনেও এতিয়া লাইটৰ বিল কিমান দিবা তুমি হয়নে এতিয়া এ চি টো যদি থাকে এতিয়া কম লাইটৰ বিল টানে নেকি।
তোমাৰ তোমাৰ মাহত হাজাৰ ওপৰতে যায় লাইটৰ বিল আৰু গৰমৰ দিনত আৰু বেছি।
অ' সেইটোয়েতো এতিয়া তোমালোকে এচি হিচাপতো তোমাৰ হাজাৰ টকা কমেই লাগিছে বুলি কব পাৰি। বাকী এতিয়া কিমান ফেন চেন চলি থাকে ধৰা। চাইডৰ কথা আছে ফ্ৰজৰ কথা আছে ৱাচিং মেচিন এইবিলাকতো তোমালোকৰ তাত আছে। কিমান।
যিমান মেচিন থাকিব তিমান টানে আৰু লাইটৰ বিল।
সেইটো ধ আৰু স্মাৰ্ট মিটাৰটোতো এনেও মই বহুতৰ মুখে শুনিছো বাৰু আৰু ময়ো লগাওটো বহুত মানুহে। কয় এনেকা মিটাৰৰ মানে বিলো বেছি আহে মানে আচলতে তেনেকে বিল বেছিটো অহা মানে কি হয় আগৰ মিটাৰবিলাক মানে তোমাৰ ধৰা পুৰণা মিটাৰবিলাকে একচুৱেল ৰিডিংটো উঠাব সেইটো কাৰণে মানে পুৰণা মিটাৰ থাকে নহয় এতিয়া ষ্টেবিলাইজাৰ হওক বা কিবা সৰু সুৰাানে ৰিডিং উঠাব নোৱাৰে সেইকাৰে স্মাৰ্ট মিটাৰ মানে যেনে উঠাই দিয়ে জে। সেইটো কাৰণে সেইটো বিল বেছি হৈ যায় আৰু মানে সেইটো বিল মানুহে ভয় খাই যায় মানে আৰু আমাৰ আগৰ ম কিয় উঠা নাছিলে এইটো ইমান উঠি গ'ল।
অ' তুমি শুনা মোৰ মানে আমাৰ এই ভাড়া দিয়া ঘৰটোত লগোৱা নাছিলে তুমি পাৰিলে লগাই দিব পাৰিবা নেকি?
অ' পাৰিম তো লগাই দিবলৈ
তুমি তোমাক খবৰ দিম তুমি আহি লগাই দিবাচোন। অ'
অ'
মানে লগা পোৱা আহিছিলে এজন মানুহ তাৰপিছত তোমাৰ সেনে সময়ত যাব নোৱাৰিলো এফালে গৈছিলো তাৰপিছত লগাই থৈ নগ'ল মইতো লগাই দিব কৈছিলোঁ কিন্তু পাছদিনা আহি লগাই দিম বুলি ক'লে এতিয়ালৈকে আহি লগাইে দিয়া নাই।
অ' সেইটোতো লগাই দিব লাগিছিলে ন নহলে তোমাৰ এতিয়া বেলেগ গোটেই খিনি লগ আছে এটা মিটাৰ তোমালোকৰ বিলটোতো সেইটো নাহিবগৈ। কাৰণ সেইটো বিল বনাই নিদিব নহয়।
আকৌ কোনেনাখনোন আকৌ বেলেগ দিগদাৰ এটা আহিব তাত প্ৰব্লেম হৈ যাব মিটাৰটোৰ কাৰণে।
সেইটোয়েতটো এতিয়া তোমালোকৰ যেতিয়া বিলেই নুঠিব তোমালোকৰ ৰিডিং দিবলৈ মানুহে নাইিব। অবভিয়াছলি তোমালোকৰ লাইট কটা যাব, তাৰমানে ধৰা ডিছকানেক্ট। কৰা মানুহ আহিব তাৰ পৰা লাইছ কেলে তোমালৰ আৰু বিপদ আকৌ তুমিালোকে
সেইটোৱে মানে আমি ফোন কৰি কৰি জনাই আছো মানুহটোৱে লগাই দিম বুলি কয় তোমাৰ নাহে।
অ' অ' মানে তোমালোকে চাগে বেলেগত লগাই আছে কাৰণে তোমালোকৰ ওচৰলে আহিব পৰা নাই চাগে দেই।
পাৰিলে তুমি খবৰ কৰি লগাই দিবাচোন এনেকে কথা
অ' হ'ব হ'ব হ'ব মোৰ চিনাকি আছে বাৰু মোৰ তেজপুৰ ওৱানত হয় বাৰু এনে মোৰ তেজপুৰ টুৰ মানে চিনাকি। আছে কথাটো পাতি দিম তোমালোকৰ ঘৰত লগাই দিব তুমি খালি এটা কাম কৰিবা তুমি তোমাক মই যেতিয়া ফোন কৰিম তুমি ঘৰৰ ওচৰত ৰখিাকিবা তেওঁক লৈ যাব কাৰণ তেওঁ চিনি নাপাব ন কোন কণ্তে কি অ' সেইকাৰণে মানে সিহঁতক লৈ যাবা আৰু লগত সিহঁতে লগাই দিবগৈ। তিয়া তুমি ভালকে চাই দি কৈ দিবা আৰু যে ভালকে লগাই দিয়ক এনেককা এনেকুৱা কথা যাতে একো দিলা হলে নহয়। বা কিছুমানে ধৰা ফাং চুং কৰে ন তাতে ভালকে গজাল চজাল মাৰি ললে স্কু মাৰি হলেও। ভালকে ৰখাই দিব দিবা এয়া অ', অ', অ', কাৰণ তোমালোকৰ এতিয়া সাদ ধেলাই ঘৰ ন। তাতে মানে ধৰা যদি মানে ৰখাই মানে বেয়াকে লগাই নহ, তেতিয়া বহুত দিগদাৰ হব। আৰু কাঠ চাটো মাৰিব নহব, সেইকাৰণে ভালকে লগাই ভালকে লগাই দিব।
অ',।
উম, সেইয়া
লগাই লব লাগে, তোমাৰ সেই খবৰ কৰি আছো। নাহে, নাহেই মানুহ এতিয়া কি কৰিম মই?
অ',।
উম, উম, বাকী তোমাৰ এতিয়া মাহৰ চেলিৰি পালা?
অ', পালো, পালো। মই এতিয়া, এইয়া মোৰ সেইটো কাৰ সেইটো পইচাটো পৰা তোমাৰ ফাৰ্মত লগাই দিছো আৰু।
উম, ভালেই কৰিছে দিয়া এনেই পইচাটো খাই উৰাই দিয়াতকে।
অ', তুমিও মাজতে ক'ৰবাত কাম এতাত সোমাম বুলি কৈ আছিলা যে, তাতে নোসোমালা নেকি এ হেৰি যে ফাৰ্মাচীৰ যে কিবা এটা
অ', এই তাত নিমিলিলে তোমাৰ-তোমাৰ ফাৰ্মাচী পঢ়া নাই আৰু। অকল মানুহে তোমাৰ যি টি ঔষধ কৰি দিব, বেলেগ ঔষধ দি দিলে পিছত দিগদাৰ হে হ'ব মোৰ কাৰণে।
এ কথাটো বেয়া হৈ যাব। পিছত তোমাৰ গাতে দুখটো আহিব, বহুত ডাঙৰ ডাঙৰ কাৰণ যদি তোমাক তেতিয়া সুধিব যে, আ হেৰি ফাৰ্মাচীৰ চাৰ্টিফি কি হেৰি মই এনেকে সোমাই গ'ল, তেতিয়া তোমাৰ ডাঙৰ কেছ হৈ যাব। পইচা, এতিয়া অলপ পইচাৰ ক্ষেত্ৰত তোমাৰ বহুত
সেইটোয়ে, আৰু বদনাম আহি যাব গোটেই এনে এনেই।
সেইটোয়েতো, কাৰণ মানুহৰ দেহটো মানে বহুত ইম্পৰটেন্ট। নহ এতিয়া, যি যি বস্তু দি দিব নোৱাৰা।
উম, সেইটোয়ে সেয়াই চাই মেলি মই নোসোমাও বুলি কৈ দিলো পিছত।
নহ'লে এনে-এনে ফচিবহে লাগি
অ', সেইটোয়েতো ভালেই কৰিছা দিয়া তুমি, যদি সোমোৱা ন নাই নহ, বাকী এতিয়া তুমি কিবা বেলেগত সোমাম বুলি ভাবা নাই?
মানে এই চাৰ্টিফিকেটখন ওলোৱা নাই যে, ওলালেই মই সোমাম আৰু।
অ', অ', দিয়া ঠিকে আছে নহ?